অ হেল্ল'। কোৱা?
কি কৰি আছা?
আ বহি আছো আহি। তুমি? অ হেল্ল'।
অ মাত টো আহিলা।
অ' অকমান আগতে আহিলো।
অ' ভাত খালা নে?
নাই খোৱা এয়া খাম মাত্ৰ আহিলো।
অ' কলেজেতো খোৱা নাই?
নাই তেতিয়া মানে জল্দি-জল্দি গ'লো যে। আজি কিবা আছিলে কলেজত?
অ' কলেজৰ গৈ খোৱা নাই নেকি?
না নাই খোৱা, আহি কোন।
অ।
তুমি খালা নে ভাত?
অ' খালো।
আহ কি কি বনাইছিলে তোমালোকৰ?
আমালোকৰ এ চোৱাবিন তৰকাৰী। তাৰপিছত দালি। পনীৰ তৰকাৰী আৰু ভাজি।
আহ' কোনে ৰান্ধিছিল?
মোৰ মায়ে ৰান্ধিছিলে।
অ' তুমি তো নাৰান্ধা মনে চাগ ন? মায়ে ৰান্ধে।
অ' মায়ে ৰান্ধে।
অ।
অ' তোমাৰ লোকৰ কুকুৰ আছে নেকি ঘৰত?
আমাৰ কুকুৰ আছিলে, কুকুৰটোৰ পিছত হেৰি মানে ককাহতৰ ঘৰত দি- দিলে, ৰাখা নাই ঘৰত কোনো নাথাকে যে।
অ'।
কানে
অ' আমালোকৰ আছে এটা।
অ' এইবিলাক বহুত দিগদাৰ ন?
অ' দিগদাৰিটো দিয়ে, ভালো লাগে মৰমো লাগে।
অ' এটোতো হয়।
তোমাৰ এটা দশিত তোমালোকৰ মাহঁতে আজিটো শেষ হৈ গৈছে। একাদশীতো আজি শেষ হৈ গৈছে।
অ' একাদশী মই কিবা বুজি নে কি কয়?
অ' হয়। আমাৰ কৈছে আজিতো শেষ হৈ গৈছে।
অ' আজি শেষ হ'ল।
অ'।
দহটা মানত শেষ হৈছে।
অ'।
পিছে ফুৰিব যাবা ক'তো
সেইটো ভাবি আছো ক'ত যাম! মানুহ অকলে অকলে ভালো নালাগে। দু-তিনিজন হ'লে
কি ক'লা?
দুই, তিনিজন লগত গ'লে ভাল লাগিছিলে ন? দূৰত
অ' যাব মোৰ ফ্ৰেণ্ডে। এই যে অনুকলৰ যে সেইটো আছে। যে নাম কিজানি? দেওঘৰ তাত যাব, যাবানে তুমি? হেল্ল'।
অ'।
মই যাম মোৰ কেইটামান ফ্ৰেণ্ড যাব। মই যাম।
অ' মোৰো যাব মন আছে।
বোলা যাওক। মান মানতো প্লেন কৰিলো আমালোকে অলপমান
অ'।
তেতিয়া যাব পাৰো।
অ' এইটোৱে। ভাবি আছো কি কৰিম?
ব'লা এটা কাম কৰো। মোৰ বাৰ্থডেতে যাও, ক-ক'তো মানে ৰাতিপুৱা যাই কেনে ৰাতি আহি যাম। মানে ৰাতি মানে তোমাৰ সাতটা-ছয়টামানত আহি যাম আৰু। তাৰ আগতে আহি যাম। পাঁচটামানত আহি যাম।
হ'ব তেনেহ'লে যাম চাগে। এনেকা হ'লে কিন্তু তোমাৰ ঘৰটো মই চিনিয়ে নাপাওঁ যে। অ
মই তোমাক মাতিম নে ফোন কৰিম ন? তেতিয়াহ'লে কন্টেক্ট কৰি আহি যাবা।
অ' হ'ব দিয়া। মানে তোমাৰ অ' আছে আৰু। তোমাৰ ঘৰৰ
অ' মোৰো
তোমাৰ ঘৰত যে কোন কোন আছিলে বুলি কৈছিলা মোক?
মোৰ মা আছে, দাদা আছে, মই আছোঁ। দিদি আছে। আৰু আমাৰ এটা কুকুৰ আছে।
উম।
পালা?
অহ, মেকুৰী আছে।
কেইটা মেকুৰী আছে?
দুটা আছে। আগতে আছিলে ধেৰ। এতিয়া দুটাই আছে।
অ বাচ্ছা দিয়েনে?
এটা মেকুৰী পোৱালি দিব।
অ পোৱালি দিব?
অ তোমাৰ লাগিব নেকি?
লাগিলে পিছত কম তোমাক।
অ।
এ মেকুৰীবোৰ যে ইয়াতে য'তে ত'তে টয়লেট কৰি দিয়ে। তাৰ পিছত যে আকাম কৰে যে এই কাৰণে ভাল নালাগে।
অ এইটোৱেটো।
অ, আমাৰ কুকুৰ আছে ন? কুকুৰৰ লগত মেকুৰী কেনেকা থাকিব পাৰিব?
উ, এইটোও কথা।
মোৰ আগৰ কুকুৰটো যে মেকুৰী লগত থাকেটো। নাই এইটো এটা সৰু মে কুৰী আছে তাৰ লগত থাকে। তোমাৰ ডাঙৰটোৰ লগত নাথাকে, সৰুটোৰ লগতে থাকে। ডাঙৰটোৰ লগত থাকিলে মা মাৰ পিট লাগি যায়। মানে মেকুৰীটো মাকৰ লগত থাকিলে তাৰ হেৰি কুকুৰটো এ মেকু
অ তাৰ মানে মাকক, অ তাৰ মা হয় মানে মেকুৰী কুৰীটো
অ।
অ। আমাৰো এনেকাই আছে। এটাতো পোৱালি দিব।
অ।
তেতিয়া পোৱালি দিলে কোনে কোনে লৈ যায় দি দিম মানে।
অ। পোৱালিবোৰ ধুনীয়া ধুনীয়া হলে মানুহে লব বিচাৰে ন।
অ এটোয়েই।
অ-অ।
ইমান গৰম দিছিল
আজি মহৰম গ'ল ন? আমাৰ এওঁলোকৰ ঘৰৰ ওচৰত, তোমালোকৰ গৈছে নে?
অ গৈছে, এটাই গৈছে।
আমাৰ লোকৰ এটাই গৈছে।
তেওঁ মাৰ্কেট আছে নহয়। হয় ডাঙৰ যে
অ।
তাতে হ'ব।
অ নেটটো বহুত দিগদাৰ দি আছে।
তাতে চাগে ধেৰ। তাতে সে কম
অ তাতে বজাৰৰ ফালেতো ধেৰি হয়।
উম ঠিকেই আছে মানে।
অ তোমাৰ নে মানে নেটটো বহুত দিগদাৰ দি আছে ন?
নাই মোৰ নেট এতিয়া ঠিকেই আছে।
নহয় তোমাৰ কথাটো মই কাটি কাটি শুনি আছিলো অলপ আগত।
অ হয় থাকে মাজে মাজে এইবিলাক।
অ প্ৰব্লেম দিয়ে ন নেটৰ বহুত কোৱা পিছত কি ৰান্ধিবা ৰাতি? হেল্ল' ৰাতি কি ৰান্ধিবা?
চাউল নাপায় নহয় সেইকাৰণে
অ অ তোমাৰ মাহঁতে আহিছেই হেল্ল' হেল্ল' হেল্ল' হেল্ল'
এনে তোৰ অ হেল্লে
হেল্ল' শুনাই নাই গাইছ তোমাৰ কথা সলাম কি তোমাৰ মাহঁতে আহিছে নেকি
কি কৈছ?
তোমাৰ মাহঁতে আহিছে ঘৰত?
হেল্ল'
অ নাই
উ
কৈ আছো তোমাৰ তোমাৰ শুনা পাইছো তুমি মোৰত কিয় শুনি পোৱা নাই‌‌? আৰু
অ তোমাৰ এতিয়া শুনি পাই আছো তোমাৰটো মই।
অ তোমালোকৰ ঘৰত চাগে টাৱাৰ নাপায়
হ'ব পাৰে কোৱা
হাঁহি আছা কিয়?
আৰে এনে মানুহ আহিছিলে যে পত কৈ হাঁহি ওলাই গৈছে
অ মানুহ আহিছে নেকি তোমালোকৰ ঘৰত?
অ ডাঙৰ মানুহ
আহ
ডাঙৰ মানুহ এটা আহিছে যে সেইকাৰণে হাঁহি‌ ওলাই গৈছে মোৰ চাই আছো যে এনেকা কৰি
ইমান গৰম দিছে মই খালি ফ্ৰিজ খুলি আছো।
অ
তোমালোকৰ ৰাতি কি বনাব?
ৰাতি এ পাপৰ ভাজিব আৰু একো তৰকাৰী বনাব চাগে, ময়ে পাপৰ ভাজিম আৰু নাই একো নবনাই
সৰু সৰু বিলাক কৰিব পাৰা,
অ সৰু সৰু কাম কৰিব পাৰো মানে ডাঙৰ ডাঙৰ যেনেকে তৰকাৰী বনোৱাচোন সেইবোৰ কৰিব নোৱাৰো, হেল্ল' কোৱা তাৰ পিছত, হেল্ল'
এক ৰূপা সেইটো আছে নহয় আহি
কি কৈ আছ অঔ।
শুনি পোৱা নাই নেকি।
কোৱা কোৱা এতিয়া কোৱা।
কিবা কৰিছা।
অ।
ওহ হে‌ কোৱা এ হে।
আৰে এটা পোৱালি ঘৰতে আহি কিনে উৎপাত লাগিছে।
অ। কথা পাতি থাকা অহ। ঘৰৰ কাম কৰিলা নে। অ মোৰ এতিয়া খতমেই। অহ। অহ।
এক এক ঘণ্টা মান হৈয় গ'ল।
আচ্ছা।। কেতিয়া ক'লে তো। কি ক'লা।
কেতিয়া কলেজ যাবা কলো। অ আগষ্টৰ পৰা যাম যাবানে মোৰ লগত।
অ ৰাতিপুৱা যদি তোমালোকৰ কেইটাৰ পৰা বা হয় বা আমাৰ কেইটাৰ পৰা বা হয়। আৰু আমাকতো পইচা বিচাৰিছে ন। আমালোকৰ নটিচ ওলালে পইচাও বিচাৰি চাম কিমান।
চাই।
আৰে এতিয়া চাই লওঁ মান।
অ হব।
চাই পিছত মানে হেৰি কৰি।
অ হব।
মানে চিঅৰ নহয় কলেছশজ যাম কি নাযাও মানে পইচাটো এতিয়া কিমান বিচাৰে।
এ যোগাৰ কৰি কাৰো পৰা যোগাৰ কৰি যাবতো লাগিবই ন যদি। কৰিব মন আছে। অ।
উম।
উম। তোমাৰ ঘৰ ঘৰ আমাৰ পৰা কিমান দূৰ হব।
হ'ব অলপ দহ বিশ মিনিট মান দূৰ হ'ব।
অ কি কৰি আছ এতিয়া।
মই তো বহি আছোঁ কাম চাম চব কৰি এতিয়া।
অ এ মই বাহিৰত। ওলাইছোঁ এটা ছোৱালী আছে তাক চাই আছোঁ মই।
অ কিয় তাক চাই আছা।
এ ছোৱালীটো বহুত আকাম কৰে সৰু পোৱালি যে। গছবোৰ সি ছিঙি পেলাবই এই কাৰণে।
অহ চোনিয়াৰ খবৰ কি?
এ ভাল তাৰ খবৰ।
অ'হ।
তোমাৰ ফ্ৰেণ্ড ফ্ৰেণ্ডবোৰৰ খবৰ কি।
ফ্ৰিণ্ড খবৰো ভাল এতিয়াতো এই যে এডমিশনৰ কাৰণে চবৰে মাথা চাথা বেয়া হৈ আছে। উ
উ